হেল্ল' অ'। অ। অ আছো আছো ভালে আপোনাৰ।
অ ভালেই।
অ কি কৰি আছে।
এইয়া এই আজৰি হয় অকণমান।
অ, অ হয় নেকি? মোমোৰ ঘৰ উত্তৰ গুৱাহাটী। মাৰ ঘৰ আৰু। অ, বিয়া মই মিৰ্জাত হ'লো।
মিৰ্জাত হৈছে ন?
অঁ, অহ। অ। তাই কান্দি আছে। এ গৰমো বহুত দিছে নহয়।
হয় বাৰু।
অ গৰমৰ কাৰণে থাকিব পৰা নাই। একেইদিন বৰষুণ দিওঁতে ঠিকে আছিল। তাই ছয় মাহত সোমাইছে ৰ'ব।
ছয় মাহত ন? অ উম জলপান চলপান দিছে নাই?
নাই বৰ্তমান এতিয়া দিয়া নাই, আহা মাহত মুখত ভাত দিব।
অ ছমাহ পুৰা হোৱা নাই আৰু?
অ অ অ। ছয় মাহ কমপ্লিট হোৱা নাই। চৌবিশ তাৰিখে হ'ব কমপ্লিট।
কিবা জব কৰেনে আপুনি?
নাই নাই। আগতে কৰিছিলো, এতিয়া নাই। নাই নাই নাই। এতিয়া কৰা নাই ৰ'ব। আপুনি কি কিবা কৰে নে? হয় নেকি? অ'। মোৰ মানুহজন হেৰিত কৰে, ইমামিত।
অ।
অ। অ ইমামিত কৰে।
অ। আপুনি জইণ্ট ফেমিলি?
অ জইণ্ট ফেমিলি।
অ।
উম। এ শাশুমা আছে, শশুৰ আছে, ভন্টি বিয়া দিছে।
অ।
আ মই আৰু সি।
অহ ঠিকে আছে।
অহ, সৰু পৰিয়াল।
হয়।
উম। আপোনালোকৰ?
আমাৰ দেউতাক, মই। ছোৱালী ডাঙৰ, ল'ৰা এই আঠ বছৰ পুৰা হৈছে।
অ অ অ।
ছোৱালী ডাঙৰ যেনিবা, ছোৱালীয়ে এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে।
অ অ। ল'ৰা আৰু ছোৱালী দুইটাই?
অ দুটা হয়।
উম, ঠিকে আছে।
আমি চাৰিজন পৰিয়াল।
অ অ। ভালেই। উম উম।
তাৰপিছত এতিয়া, খালো খালো। খাই বৈ আজৰি হৈ পেলাই
অ অহ। আজি আমি ভাত খোৱা নাই মানে মই খোৱা নাই দিয়কচোন মই মেগী খালো অ অ এই আতাৱনে এতিয়া মাৰ তাতে আহিছো
অ অ ইয়াত আছে ন
অ ইয়াতে আছো একমাহ হ'ব আৰু আহা মই
অ মা ঘৰত কিমান পৰিয়াল
মাৰ ঘৰত আমি ছোৱালী পাঁচ জনী আছিলো লৰা আছে সৰু
অঁ
অ চাৰিজনী বিয়া হলো আৰু ভন্টি এতিয়া বিয়া হব আহ মানে ছেপ্তেম্বৰৰ অ ছেপ্তেম্বৰৰ আঠাইশ তাৰিখে বিয়া
অ ছেপ্তেম্বৰৰ আঠাইছ তাৰিখ বুলি কওঁতে বিয়া পালেহিয়ে
অ আৰু একমাহ দেৰ মাহ আছে
অহ
অ সেই ভাইটি থাকি যাব হা নাই বিয়ালেকে নাথাকো ৰ'ব তান বহুত দিন থাকা হৈ যাব ন আপা আহিম আহা মাহত যে তাইৰ মুখত ভাত দিব
অ
অ একেবাৰে বিয়াত আহিম আৰু
ভাইটি পঢ়ি আছে নে
নাই নাই জব কৰি আছে সি
জব কৰি আছে
অ দেউতাৰ লগত একেলগে
অ
জব কৰি আছে বেছি দিন সোমো হোৱা নাই সোমোৱা পাচ ছয়মাহ মান হ'ল সোমা
অ ছয়মাহ মান হ'ল ন
অ অ হয় আৰু আপোনাৰ ছোৱালী পৰি আছে
ছোৱালী পঢ়ি আছে ছোৱালী হায়াৰ ছেকেণ্ডৰী পাছ কৰিছে এতিয়া এই তেজ পুৰত দৰং কলেজতে এডমিশন পাইছে
অ', অ', অ', ঠিকে আছে আৰু অ', লৰা।
ল'ৰা এইবাৰ তৃতীয় শ্ৰেণী।
অ', অ', অ'।
লৰা সৰু দছ বছৰৰ সৰু ছোৱালীতকে।
অ', অ', বহুত সৰু পিছে। উম নাই ঠিকে আছে। দিব্যাংশী কলিতা।
ডিব্যাংশী কলিতা।
অ'।
ধুনীয়া নামটো।
হয় অহ।
অৰ্পিতাৰ লগত ভালেই অঁ'।
উম,
অৰ্পিতাৰ লগত ভাল চিনাকি আৰু।
অ, ভাল-ভাল তাইৰ লগত ভালেই উম, একদম নিজৰ নিচিনা।
উম, তাই ভালো ছোৱালীজনী।
অ', আমাৰ তাত আহি থাকে তাই। অ, দেউতাকো আহে।
আহে গৈছ।
অ', আৰু আৰপিতা অ'। আহি থাকে আমাৰ তাত ভাল মানুহজনো ভাল। আৰ্পিতা দেউতা অ বহুত ভাল। অ, অ, মাকেও ফোন চোন কৰি থাকে। অহা নাই বৰ্তমান এতিয়া। আৰু জুনুকা ভণ্টি অ, তাইও আহিছে আমাৰ তাত।
অ',
অ, তাইও ভাল খালি ইমান কথা নকয় তাই। কম কথা পাতে আৰু আৰপিতাই অলপ কথা পাতে কিন্তু জুনুকা অলপ লাজুকীয়া।
লাজুকীয়া অৰ্পিতা মানে খুব মানে পঢ়া শুনা অকণ তাইৰ হেৰিটো অলপ বেলেগ।
অ', অ', অ', অ'।
তাই মানে ভাল চবৰ সৈতে মিলিব পাৰে।
অ', অ', অ',
জনুকাই কমকে পাতে কথা খালি, তাই হেৰি ব্যৱহাৰ পাতি সেইবিলাক বহুত ভাল।
অ', আহ, এনে ভাল তাই। কম খালি কম কথাবলাক তাই কিবা সুধিলেহে কব।
ক'ব উম,
অ', তেনেকুৱা। এনে বেয়া নহয় ভালে তাই আমাৰ ফালে থাকে ৰাণীত হোষ্টেলত।
তাকে অ',
অ', মোৰ আৰু মিৰ্জা সেইফালে সোমাই যাব লাগে। বৰিহাট বুলি কয়।
অ', আপোনালোকৰ পৰা মানে ওচৰ হয় আৰু।
অ, মই গলে ৰাস্তাত দেখা পাও আৰু তেনেকুৱা।
অ',
ৰাণী পৰে ন ৰাণী হৈ যাব লাগে আমাৰ।
অ',
অ, আপোনালোকৰ ঘৰ?
আমাৰ গহপুৰ বৰঙাবাৰী কয়।
অ, অ, অ, তাতে অৰ্পিতাহঁতৰ আপুনি কিবা হয় নেকি? হয় নেকি, ওচৰতে হয় নেকি? অ, ঠিকে আছে। অ, অ, যাম কেতিয়াবা। আৰপিতাও কৈ আছে, তাৰমানে এতিয়া বেবী সৰুৱে হৈ আছে ন? সেইকাৰণে যাব পৰা নাই। নহ'লে গ'লো হয়।
উম, বেবিটো অকণ ডা--ৰ নহলে দিগদাৰ আহি
দিগদাৰ, তাকেতো ক'তো লৈ যাব নোৱাৰি নহয়। এতিয়া বৰ দিগদাৰ হয়।
হয়।
দূৰৰ জাৰ্ণি কৰাটো। সেইকাৰণে এতিয়া তাৰমানে অ।
এতিয়াতো ফাৰ্ষ্ট বেবী?
অ, ফাচ ফাচ।
উম উম উম।
ফাঁষ্টটে।
আমাতকে চাগে মই আপুনি নকলেও হ'ব। চাগে হেৰি যে, তুমি ক'লেও হ'ব সৰু হ'ব। অ, মই মই বিয়া হোৱা নাই হোৱা অ। উম
দুই বছৰ হ'লহে মোৰ বিয়া।
অ, অ।
হ'ব আৰু এইটো বছৰত।
এই এইবছৰতে হ'ব
অ, অ, অ। সেইটো বেছি বছৰ হোৱা নাই অ।
ম, আমাৰ বিয়া হোৱা আমি একৈছ বছৰ হ'ল। ছোৱালীয়ে ঊনৈশ বছৰ চলি আছে এতিয়া।
অ, সেইটো মই আপোনা বহুত সৰু।
তাকেহে, বহুত সৰু।
অঁ, আও বাকী?
আগতে কি জব কৰিছিলে?
মই আগতে এই মেডিকেলৰ ফাৰ্মাচী।
ফাৰ্মাচীত ন?
অ, হয়। ফাৰ্মাচী লাইনতে কৰি আছিলো। হয়। তাতে মানে ট্ৰেইনিঙো আছিল জবো আছিল। দুইটা একেলগে হৈ যায় অ।
জব কৰি থাকো আৰু ট্ৰেইনিঙো দিয়ে তাতে, মানে ডক্তৰ আহিলে আৰু কে তিয়াবা শিকাই নহয়, মানে চেলাইন দিয়া, বেজি দিয়া। অ, তেনেকে শিকাই অ, ট্ৰেইনিংও চলি আছিল মোৰ। খালি মই ভালকে শিকিব নাপালো। ৰু বিয়াই হৈ গলো ন। তাৰপিছত আৰু কৰিব কৈছিলে মো। তাৰপিছত মইয়ে ক'লো, এই ইমান দূৰৰ পৰা আহা যোৱা সম্ভৱ নহয় ন?
সম্ভৱ নহয় নহয়।
অ, সেইকাৰণে মইয়ে ক'লো। য়ে নালাগে আৰু বেলেগ কিবা কৰিম আৰু তেনেকুৱা, যে চিলাইয়ে শিকিলো যেনিবা হয় নে, বা কেলে কেতিয়াবা যদি পালাৰ চালাৰ শিকো। তেনেকে শিকিব পাৰিম আৰু।
তাকে এতিয়া বয়স আছে কৰিব লাগে কিবা এটা নিজৰ মানে হাতৰ কিবা এটা থাকিলে ভাল ন। মানুহজনৰ যিমানেই থাকক।
অ', অ' সেইটো মই তাক, লাগে-লাগে অ'। আৰু যি কি নহওক সৰু সুৰাকে ইনকাম হলেওতো নিজৰ হয় নে নহয় অ' সেইকাৰণে ভাবিছিলো যে চিলাইতটো শিকি লম, অ', চিলাই শিকি শিকিবৰ কাৰণে এডমিশচন ল'ব গৈছিলোহে। তাৰপিছত এডমিশন ল'ম সেইদিনাখন দোকানতটো বন্ধ আছিলে। তাৰ পিছত লব নাপালো, তাৰ পিছত তাইও থাকিল ন গাত। তেতিয়াতো আৰু চিলাইতটো কৰিব নোৱাৰি। অ' এতিয়া আৰু শিকিম বুলি ক'লেওতো নোৱাৰি, এক- বছৰ, ডেৰ- বছৰ ৰখিবই লাগিব। অ', কাৰণ যেতিয়ালৈকে খোৱা - লোৱা তাই কৰিব নোৱাৰে ভালকে, তেতিয়ালৈকেতো মইও একো কৰিব নোৱাৰি।
এই মানে চিজাৰিন কৰা মানুহৰ কি হয় চিজাৰিন কৰা মানুহ প্ৰায়, মানে দুব দেৰ বছৰ মানলৈ নহয় মানুহগৰাকী।
অ'।
নিজে, চিজাৰিন কৰা চাগে বেবি।
অ চিজাৰিন, তাকেতো চিজাৰিন মানে মোৰ নৰমেল অ', পজিচন টো নৰ্মলে হৈ আছিল, মইও ভাবিছিলো নৰ্মালে হ কৰাম বুলি ভাবিছিলো। তাৰ পিছত আৰু ডটৰৰ লগত মানে প্ৰাইভেট কে দেখাইছিলো ন। প্ৰাইভেট কে দেখাওতে ছাৰক ক'লো মই যে মই নৰৰ্মালে কৰিম বুলি কওঁতে আৰু ছাৰে ক'লে হ'ব ৰখি দিয়া ডেটলৈকে। তাৰ পিছত সেনেকে একো বিষো নাহে একোৱেই নহয় চাওঁতে-চাওঁতে তাৰমানে মোৰ বেবিটো তাৰ মানে অলপ, মানে মুমেন্ট কমকে কৰা আছিলে।
অঁ।
সেই তেনেকুৱা থাকোতে মোৰ বহুত প্ৰব্লেম হৈ আছিল গমো নাপাওঁ। কেতিয়াবা মানে দিনটো মুমেণ্ট নকৰে। দুই দিনলৈকে মুভমেন্ট নকৰে, তেনেকুৱাত ভয় লাগি থাকে ন।
অ', ভয় লাগে তো।
অ', তে তাৰ পিছত আৰু মই কৈছোঁ, ডেটলৈকে ৰখিব নোৱাৰিম আৰু। তাৰ পিছত ছাৰক ক'লো ডক্তৰক মানে ক'লো যে মই আৰু ডেটলৈকে ৰখিব নোৱাৰিম, আপুনি যেনেকে কি নহওক কৰি দিয়ক। তাৰ পিছত মানে প্ৰাইভেটত কৰি কেনে গভমেন্টত আহিলে অলপ খেলি মেলি হৈ যায় ন আৰু প্ৰব্লেম হয়, তাৰমানে ইহঁতেও পতককে গুৰুত্ব নিদিয়ে। তেনেকুৱা হৈ যায়, তেনেকুৱা হোৱাৰ কাৰণে মোৰ মানে বহুত প্ৰব্লেম হৈ গৈছে। তাৰ পিছত ডেট আহি পালেহি চৌবিশ তাৰিখ হৈ গ'ল একো বিষো উঠা নাই একো হোৱা নাই, তাৰ পিছত সেই সেনেকে কৰোঁতে জোৰ কৰো ত' চৌবিশ তাৰিখৰ কাম মাতিলে, মাতি কেনে সেনেকে গ'লো। যোৱাৰ পিছত তো আৰু দুইদিনমান ৰখিব দিছিল। মোৰ ডেটে চৌবিশ তাৰিখ আৰু মই দুই দিন ৰ ৰখিব নোৱাৰো নহয়, যিহেতু মুমেন্টটো নকৰে ভয় লাগি থাকে। কে ন তাৰ পিছত মই ক'লো নাই যেনেকি কি নহ‌ওক মোক আজিয়ে কৰি দিয়ক। তাৰ পিছত কৈছে যে মানুহ মোৰ ফুল হৈ গ'ল, এতিয়াতো মই কৰিব নোৱাৰিম মই ঠাই ল'ম বুলি কৈ কেনে মোক সেনেকে ৰখাই থঁলে তাঁৰ পিছত জোৰ জোৰ কৰি কেনে পইচা চইচা আমাৰ সি দিলে দি কেনেহে তাৰ পিছত কৰি দিছে আৰু
অ'
তেনেকুৱা হৈ যায় মানে প্ৰাইভেট দেখাই কেনে গৰ্মেন্তত আহিলে। মানে গুৰুত্ব নিদিয়ে। প্ৰাইভেটে পঢ়ে গৰ্মেন্তৰ ডক্তৰে
তাৰ পিছত মানে ভাবে যে প্ৰাইভেটত দেখাইছে মানে প্ৰাইভেটতে যাব লাগে।